হম
অ কোৱা?
অ কি কৰি আছা হে?
এনে আছোঁ কি কৰিবা আৰু তুমি কি কৰি আছা?
এনেই আছো ৰবা ময় তোমাৰ কি কৰিবা আৰু। বেকাৰ জীৱন তোমাৰ।
বাকী চাহ পানী খালা।
চাহ পানী খালো ৰ'বা তুমি খালানে নাই পিছে।
ময়ো তোমাৰ খালোঁ আৰু এই অলপ আগতে খালো উ বাকী মই এটা কথা চিন্তা কৰি আছোঁ খেলুৱে
কি কথা চিন্তা কৰি আছা তুমি কোৱাচোন?
মানে মই এতিয়া এই জানাই ঘৰতো থাকিব নোৱাৰা যি গৰম পৰিছে তো মই এনে আৰু বাহিৰতে। তোমাৰ আছিলোঁ দিনতটো জানাই কিমান ৰ'দ দিলে ন কালিও দিলে আজিও দিলে তাকে মই বাহিৰতে এনেই খোজ কঢ়ি আছোঁ এতিয়া তোমাৰ টুল এখন লৈ বহি। আছোঁ তাকে মই আকাশখনলৈ চাই আছিলোঁ আৰু। মানে অলপ আগতে চাফা হৈ আছিল এতিয়া মানে একেবাৰে তোমাৰ মেঘ আহিছে ক'লা ক'লা তাৰপিছত তোমাৰ বিজুলী মাৰি আছে ধৰে কনি মাৰি আছে সেনেকুৱা ধৰণৰ মই ভাবি আছিলোঁ ধৰা মানে আমাৰ যিখন প্ৰকৃতি বা বিশ্ব ব্ৰহ্মানন্দ সেইখন মানে কিমান ৰহস্যময় হয় নে তুমি কেতিয়াবা ভাবা নাই মানে। ধৰা এই বিজুলী থেৰেকনি এইবোৰ বস্তু কেনেকে সৃষ্টি হয় সেইটো বাৰু আমি বিজ্ঞানসন্মত। ক'ব পাৰোঁ কিন্তু যদি বিজ্ঞানৰ। আমি কেতিয়াবা ভাবোঁ যদি বিজ্ঞান নাথাকিল হয় তেতিয়া আমি কেনেকে গম পালোঁ হয় ধৰা এই বিজুলী ধেৰেকনিবোৰ বা যিবিলাক আমাৰ নদী নদীবোৰ কিয় সদায় ওপৰৰ পৰা তললৈ বয় এনেকুৱা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ মনলৈ কেতিয়াবা আহেনে।
নিশ্চয় নিশ্চয় কিয় নাহিব নো এইবিলাক প্ৰশ্নয়েতো আমাৰ জীৱনত অধিক সফলতা বা অধিক তোমাৰ। যিটো কয় ন অ কি বুলি কয়টো। মানে ফূৰ্তি কৰি তোলে বা তোমাৰ ধৰি লোৱা মান ৰহস্যময় কথা যেতিয়া জানিব পাৰিবা তুমি বা ৰহ্য। ময় কথা যেতিয়া তোমাৰ মনত আহিব বা তুমি এটা ৰহস্যময় কথা যেতিয়া তুমি। আৱিষ্কাৰ কৰাৰ লগতে বা সেইটো কথা আমি বুজি পাবা তেতিয়া তোমাৰ মনতটো নিজৰে এটা মানে ভাল। ভাল লাগি থাকিব বা মনোৰঞ্জন এটা হৈ থাকিব যে মই নতুন কথাটো জানিব পাৰিছো বা নতুন কথাটো তোমাৰ। বুজিব পাৰিছো নতুন কথা এটা ত। তোমাৰ অ দেখিব পাৰিছো এনেকুৱা আৰু এ ধৰিলোৱা তোমাৰ আমাৰ আকাশখনতে কিমান কি অগণ। বস্তু আছে কিমান কি তোমাৰ অ মানে তৰা হওক উপগ্ৰহ হওক গ্ৰহ হওক। সৌৰজগত হওক এখন আমাৰ বোলে আৰু বহুত মিল্কী গলেক্সি আছে কিবা। গলেক্সি আছে কিবা এই যিভিন্ন আৰু মানে তোমাৰ এই ব্লেক হোলৰ পৰা আদি কৰি। বা এই বহুত আৰু মানে তোমাৰ মিটিয়ৰ এচইড এই এইবিলাক আৰু এইবিলাক। লগতে বহুত বহুত মানে বহুত আৰু বহুত মানে ক'বলৈ গ'লে। শেষ সিমানা নাই আৰু কিমান কি আছে আৰু সেইবিলাক মানুহে তোমাৰ কিমান মানে বুদ্ধিমতা হ'বলাগে মানুহসকলে। মানে এই বিজ্ঞানৰ দ্বাৰাই আমাৰ মানে গোটখিন আৱিষ্কাৰ কৰিলে আমি গোটখিনি এতিয়া আমি আমাৰ। য'ত থাকোঁ আমি দুখন পৃথিৱত থাকোঁ সেইখন পৃথিৱীও আমি চাব পাৰোঁ চাব পাৰোঁ আৰু সেনেকুৱা কৰি দিছে আৰু। এনেকুৱা মানে বিজ্ঞানৰ যিটো অৱদান বিজ্ঞানৰ অৱদান ইমানে বৃদ্ধি হৈ গৈছে তোমাৰ আমি এতিয়া নিজে য'ত থাকো সেইটোৱে চাব পাৰো বা তোমাৰ আমি এঠাইৰ পৰা আন ঠাইলৈ মানে কেনেকুৱা সেই ঠাইত কি চলি আছে আমি লাইভত চাব পাৰো বা এতিয়া কি চলিছে সেইটো। এনেকুৱা ধৰণৰ কিমান কি বিজ্ঞানে আমাক মানে যিটো আমি কল্পনা কৰিব নোৱাৰোঁ? আৰু স সেনেকুৱা মানে। আৱিষ্কাৰ কৰিছে এনেকুৱা এনেকুৱা বস্তু আৱিষ্কাৰ কৰিছে ৰকেট এতিয়া আমি ৰকেটত কেনেকে মানুহে। যায় দেখা নাই তুমি পৃথিৱীৰ বাহিৰলৈ গুচি যায় মহাকাশলৈ গুচি যায়। চন্দ্ৰত তোমাৰ ভৰি দিয়ে মংগল গ্ৰহলৈ যায়। এনেকুৱা এনেকুৱা মানে মানুৰ আৱিষ্কাৰটো সঁচাই দিয়া মানুহৰ মগজুটো কিবা বেলেগে ধৰণৰ বন। আমি ভালদৰেটো ইটকিলি খটা খটোৱা নাইাগে মানে আমাৰ যিটো মগজুজ স মগজুজটো আমি ইটকিলি। ভালদৰে যেনেকে। এইটো চ হতুৱাই নাই আমি মানে আমাৰ মগজটো কিমান এটা মানে ডাঙৰ মানে এটা। কিমান আৰু এটা মানে কিমান এটা বুদ্ধিমতা বা জীৱ হব লাগিব আমি আমি এই তোমাৰ শিল যিটো সহতাই আমি। জুই লগোৱাৰ পৰা মহাকাশলৈ যোৱালৈকে মানে কিমান কি আমি আৱিষ্কাৰ কৰিলো। এতিয়ালৈকে মানে মানুহ বোলে জাটো বহুত মানে বহুত ত বহুত মানে জ্ঞানী আৰু বহুত মানে ধ্বংসকাৰী হয় দিয়া।
হয় হয় বাৰু মানুহৰ বুদ্ধিটোতো আছে বাৰু মানুহক কোৱাই হয় নহয় সকলোতকে বুদ্ধি প্ৰাণী বুলি সেইকাৰণে কোৱা হয়। বাকী মই বাৰু মানুহৰ কথাই ইমান নকওঁ। মই মানে প্ৰকৃতি কনৰ কথাই ভাবো ধৰা প্ৰকৃ এতিয়া বস্তুবোৰ কেনেকে সৃষ্টি কৰিছে মই সেইবোৰ ভাবি থাকো ধৰা এতিয়া ক'ব গ'লে গছে আমাৰ ধৰা কি কৰে গছেতো জানাই আমাক অক্সিজেন দিয়ে কিন্তু গছে কিয় কেৱল আমাক অক্সিজেন দিয়ে সেই প্ৰশ্নটো কেতিয়াও ভাবিছানে মানে আমি অকল আমি অকল অক্সিজেন লৈ কিয় জীয়াই থাকো সেইটো প্ৰশ্ন আহে ন তোৰ মনত সেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ মানে মোৰ মনত আহি থাকে যেতিয়া ধৰা গছ মানে কেনেকে ধৰণে চব বস্তু এটাৰ লগত এটা জড়িত হৈ আছে এতিয়া গছ যিবিলাক আছে বা সেই যিলাক খা বননি আছে সেইবোৰ তোমাৰ তৃণ ভুজি যিবিলাক জন্তু আছে সেইবোৰ খ কিনে জীয়াই থাকে। বা তাত সেই তৃণভোজি জন্তুবোৰক তোমাৰ মাংস ভুজি জন্তুৱে খাই কিনে জীয়াই থাকে। সেনেকে ধৰণে মানে যিটো এটা চেইন চিষ্টেম চলি আছে বা এটা এটা ওপৰত এটা ওতপ্ৰত ভাৱে জঢ়িত হৈ আছে ত' সেইবোৰ চিন্তা কৰিলে মোৰ মানে মনতটো মানে অদ্ভুত লাগি যায়। এতিয়া মানুহে তোমাৰ আৱিষ্কাৰ কৰিব পাৰিছা বস্তু বোৰ ধৰা ইডাল গছৰ নাম ইটো বা এইটো জন্তুৰ নাম এইটো কিন্তু তুমি ভাবা এই বস্তুবোৰ আহিল ক'ৰ পৰা বা এই জীৱবোৰৰ আৰম্ভণি আৰম্ভণি হ'ল কেনেকৈ এতিয়া বিজ্ঞানতো ক'ব যে তোমাৰ আহ বিজ্ঞানে আমি পঢ়িছো তোমাৰ যে হেৰি কি কয় অ কিতাপত পঢ়া মতে আৰু যে প্ৰথম জীৱন পানী হৈছিল তাৰ পিছত মাটি লৈ আহিল হেনেকুৱা হয় কিন্তু বিজ্ঞানে তোমাৰ উত্তৰ কেতিয়াও দিয়া নাই যে তোমাৰ ধৰা সেই প্ৰথম জীৱটো সেই প্ৰথম জীৱটো সৃষ্টি কে কেনেকে আহিছিল বা সেই প্ৰথম জীৱটো কেনেকে কেতিয়া আহিছিল পৃথিৱীলৈ সেই প্ৰশ্নবোৰ মোৰ মুৰত লাগি থাকে আৰু সদায় তেতিয়া মই ধৰা মই ভাবো আৰু তেতিয়া লে সেইবোৰ কথা ভাবা নাযায়। কেতিয়াবা মবাইল ফোনতটো আতৰালে যেতিয়া অলপ ভাবা যায় ভ আমি যিবিলাক সৰুৰ পৰা পঢ়ি আহিছো বস্তুবোৰ হয়তো আমি কেতিয়াও সেই বস্তুবোৰ নিজৰ জীৱনত আমি জড়িত কৰি চোৱা নাই এতিয়া ধৰা আমি আগতে পৰিছিলো যে এইটো এইটো খাই বা মানুহৰ দেহত এনেকুৱা এনেকুৱা বেমাৰ হ'ব এইটো এইটো বস্তু খালে ত খালে পৰিছোঁ হয় কিন্তু আচলতে সেই বেমাৰবোৰ সৃষ্টি কেনেকে হয়। সেই খাদ্য বোৰ বস্তুবোৰ খালে কিয় এ এটা মানে বেমাৰ ভাল হয় সেইবোৰ প্ৰশ্নৰ উত্তৰ মই কেতিয়াবা বিচাৰি থাকো আৰু নিজৰ মাজতে ক'বলৈ গ'লে বাকী তুমি মানুহৰ কথাটোটো ঠিকে ক'লা বাৰু মানুহ একদম বুদ্ধিমতাৰ ওপৰত আৰু শিখৰত কাৰণ মানুহে তোমাৰ সম্পৃতান, মোবাইল ফোন এইবিলাক বনাইছে। তোমাৰ যিবিলাক সকলোবোৰ মানুহে বনাইছে বা মানুহে সকলো বস্তুৰ নাম বা তোমাৰ ধৰা বিচাৰি উলোৱাত সহায় কৰিছে বা চবৰে আগত জনাই দিছে আৰু যে তোমাৰ এইটো বস্তুৰ নাম এনেকুৱা হ'ব লাগিব বা এইটো বস্তু আমি খাব লাগে এই বস্তু খাব নালাগে ত' সেইবোৰ মানুহে তোমাৰ ভাবিছে সকাৰণে হয়তো মানুহক তোমাৰ কোৱা হয় আৰু চবতচে বেছি বুদ্ধিমতা জীৱ লগতে কয় নহয় যে মানুহৰ শৰীৰটো সৰু হলেও মানুহৰ চিন্তাধাৰাৰে বহুতখিনি তোমাৰ সলনি কৰিব পাৰে। সেইবোৰ তুমি দেখিয়ে আছা বৰ্তমান সময়ত। ধৰা এখন পিছত এখন চহৰ বনি যায় আছে। এনেকুৱা হৈছে যে মানুহেতো এতিয়া বেলেগ আহ মহাকাশত যায়ো নিজৰ বসতি স্থাপনৰ পৰিকল্পনা চলোৱা তুমি নিউজত পা ত এনেকুৱা ধৰণৰ কথাবোৰো যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ মানৱ জাতি হিচাপে এইটো এটা গৌৰৱৰো বিষয় কিন্তু তোমাৰ যিটো প্ৰকৃতিৰ গুণ সেই প্ৰকৃতিৰ গুণটো বা প্ৰতি প্ৰকৃতিৰ যিবিলাক নিৰ্দেশনা আগৰ পৰাই চলি আহিছে। প্ৰকৃতি সেইমতে ত সেইবোৰো আমি উলংঘা কৰিব নালাগে মোৰ হিচাপত। এতিয়া আমি আমাৰ কামবোৰ কৰি যাই লাগে কিন্তু প্ৰকৃতিৰ যিটো বিনস্তকাৰী ৰূপ সেই বিনষ্টকাৰী ৰূপটো যাতে আমি আনিব নালাগে সেইটো মই ভাবো আৰু কেতিয়াবা।
কথা কৈছা। বাকী প্ৰকৃতিৰ যিহেতু তুমি মায়াৰ কথা কলা ত মই আৰু এটা মায়াৰ কথা কৈ দিছো তুমি প্ৰকৃতিৰ মানে আমাৰ আৰু এই প্ৰকৃতিৰ কথা ক'বলৈ গ'লে আমাৰ মানে প্ৰকৃতিত কিমান নানা ধৰণৰ জীৱ আছে এ মই ক'লো এতিয়া ভেকুলী জাতিটোৰ কথা ক'লো সেই ভেকুলী প্ৰজাটোৰে কিমান কিমান মানে ভেকুলী আৰু আছে স জাতিটোৰে আৰু মানে আমি আমি জানো এইেইটো ভেকুলী কিন্তু সেই ভেকুলীটোৰে সৰু ডাঙৰ মানে আমাৰ আমি জানো মতে আৰু যিটো খোৱা ভেকুলী হয় পাছ‌ঁ বেগ ভকুলী হয় বা তোমাৰ বিভিন্ন ধৰণৰ যিবিলাক ভেকুলী প্ৰজাতি আছে সেইটো ভেকুলী প্ৰজাতিতো মানে অসীম ভেকুলু প্ৰজাতি আছে নে প্ৰকৃতিয়ে কেনেকুৱা ধৰণৰ সৃষ্টি কৰিছে চোৱাচোন একবাৰ এই তোমাৰ ধৰিলোৱা কৰা হওক কিমান ধৰণৰ মকৰা আছে সাপেই হওক তোমাৰ কিমান ধৰণৰ সাপ আছে এই তোমাৰ এ পৰুৱা যে আছে স পৰুৱা কিমান ধৰণৰ আছে তোমাৰ মানে মানে অসংখ্যক ধৰণৰ বস্তু বস্তু আছে আৰু মানে কিন্তু মানুহে এটা মানে জীৱ যিটো তোমাৰ কেৱল মানুহ ৰুবে আছে মানে তাৰ কোনো মানে সি নাই মানে আৰু মানুহৰ কোনো দুখ ডুপ্লিকেট নাই আৰু ক'বলৈ গ'লে যেনেকৈ প্ৰত্যেক বস্তুৰে তোমাৰ এডাল গছৰ কিমান তোমাৰ সেইবাব আৰু কিমান বিভিন্ন গছ পাবা ধৰি লও এডাল দেৱদাৰু গছ এডাল আম গছ এডাল কঁঠাল গছ এডাল অমিতাৰ গছ সেনেকুৱা কিন্তু মানুহে তুমি অকল এটা প্ৰাণী য'ত তোমাৰ কোনো সেই নাই তোমাৰ বা তোমাৰ ধৰি লোৱা যিবিলাক আমাৰ সিংহ হওক বাঘ হওক এইবিলাকৰো প্ৰজাতি বহুত আছে বা তোমাৰ যিবিলাক আন ডাঙৰ ডাঙৰ জীৱ আছে সেইবিলাকৰ প্ৰজাতি বাৰু ইমান এটা নাই কিন্তু এই যিবিলাক আমাৰ সৰু স প্ৰজাতি আছে সেইবিলাকৰ প্ৰজাতিটো বহুত কিন্তু মানে প্ৰকৃতিৰ যিটো মায়া সেই মায়াটো ধৰিবলৈ বহুত সেই প্ৰকৃতিয়ে আমাক তোমাক প্ৰকৃতিয়ে মানে আমাক মা হিচাপে তোমাৰ আমাক লালন-পালন কৰিব আৰু আমাক ধৰি লোৱা অলপ দেউতা হিচাপে বা অলপ তোমাৰ অ সেই আৰু মানে অলপ শাস্তিও দিব বা। অলপ তোমাক কষ্টও দিবা, অলপ তোমাক তোমাক কথাও শুনাব সেনেকা। আৰু মানে প্ৰকৃতিয়ে তোমাক মা হিচাপে লালন-পালন কৰিব আৰু প্ৰকৃতিয়ে তোমাক সকলোবোৰ ধ্বংস কৰি লৈ যাব সেনেকুৱা আৰু। এ প্ৰকৃত প্ৰকৃতিয়ে আমাক বহুতখিনি দিয়ে আৰু প্ৰকৃতিয়ে আমাৰ পৰা বহুতখিনি লৈও যায়। কিন্তু প্ৰকৃতি লৈ যোৱাৰ কাৰণ কাৰণৰ আঁৰত আৰু মই ভাবো মানুহৰ হাত কিন্তু বহুত বেছি। কাৰণ ধৰি লোৱা এই ভূমিস্খলনৰ কথা তা ক'লো ম‌ই। ভূমিস্খলনত প‌্ৰক অ প্ৰকৃতি এটা ধৰি লওক দুৰ্যোগ হৈ বা তোমাৰ বানপানীয়ে হওক বা তোমাৰ ভূমিকম্পটো বাৰু মানুহে কৰিব নোৱাৰে। কিন্তু সেইটোও মানুহৰ দ্বাৰা হয় কেতিয়াবা-কেতিয়াবা। কিন্তু
এইবিলাক যি আছে ভূমিস্খলন সেইটো মানুহৰ দ্বাৰা হয়। সেইটোতো প্ৰকৃতিৰ দোষ নাই। কি কেতিয়াবা ক'ৰবাত বাৰু হয় এইটো প্ৰকৃতি কৰে আৰু। ত এইবিলাক পাহাৰ যিবিলাক অঞ্চল আছে, সেইবিলাকত নো কি হয় এই ৰাস্তা কাটি পাহাৰ কাটি পাহাৰ কাটাৰ ফলত হয় ন। সেইবিলাক যেতিয়া যিমানে কাটিব সিমানে তোমাৰ ভূমিস্খলনৰ মাটিমানে যিটো শিপা ধৰি ৰাখে গছ বিলাকে। সেইটো ধৰি ৰাখিব নোৱাৰে ন। সেইকাৰণে ভূমি নহয় বা তোমাৰ যিটো আমি লেণ্ডছলাইড বুলি কও সেইবিলাক হয়। সেই দিয়া মানে প্ৰকৃতিৰ মহিমা তুমি বুজিব নোৱাৰিবা আৰু। বাকী হব দিয়া নহলে আজি।
অ হ'ব দিয়া।